অ অ হেল্ল'
অ অ অ, কি কৰি আছা?
এ এ এ আছো দিয়ক যি গৰম পৰিছে।
গৰম ন বৰষুণ দিয়া নাই।
নাই নাই, বৰষুণ দিয়া নাই।
উম উ উ উ, ৰ'দ দিছে।
অ অ অ, ৰ'দ দিছে, অ অ অ গ'ল। তাকে।
পৰীক্ষা হৈ আছে নেকি সিহঁতৰ।
নাই পৰীক্ষা শেষ হ'ল আকৌ এতিয়া এই গৰমৰ বন্ধ হা বা। আগত হোৱাৰ কথা আছিলে কিন্তু এতিয়ালৈকে এই হেৰি দিয়া নাই য়া উত একো দিয়া নাই আৰু চিলেবাছত। এতিয়া গৰমৰ বন্ধৰ পিছতেই হয় নেকি।
উম উম উ গৰম বন্ধত ন ন ন ক'লৈ যাবা।
তাকে সিটো কৈ আছে হে এ এ এ, এবাৰ হেৰি যাও ভ্ৰমণ কৰি আহোগৈ বোলাচোন। বোলো ব'লা লৈ যাও এতিয়া কত প্ৰথমে নিওঁ নেকি বৰদোৱা দেখুৱাই এতিয়াতো হোৱাৰ পৰা যোৱাই নাই।
চাব লাগে। অঁ নহয় বৰদোৱালে আনিবা আকৌ লৈ আহিবা এতিয়া আজিকালি হে হে ল'ৰা-ছোৱালীয়ে বৰদোৱাৰ বিষয়ে বহুতেই নাজানে ন। হে এ প্ৰকল্পটো চাবলৈ আহে প্ৰকল্পটোত ইয়াত বহুত ধুনীয়া হৈছে সেইটো কাৰণেই চাই কিন্তু হে এ এ এ গুৰুজনাৰ বিষয়েও জানিব লাগে হে হে। শংকৰদেৱ কোন আছিল মাধৱদেৱ কোন আছিল তেওঁলোকক আমি এতিয়া চিনাকি কৰি দিব লাগে ন। তোমালোকে এতিয়া সিহঁতক চিনাকি কৰি দিলেহে বুজি পাব। শংকৰদেৱ এজন কোন আছিলে ইহ্ আমাৰ হুম উ উ। কি কি কৰিছিলে। তেওঁ কি কি ৰচনা কৰিছিলে কি কি কিতাপ লিখিছিল কি কি নাটক ল কিজে লিখে সেইবোৰ সিহঁতে এতিয়া জানিব লাগে বিশেষকে
জানিব লাগে টো
কিতাপত পঢ়াতকে যেতিয়া প্ৰেক্টিকেলি গৈ তেওঁ দেখিব দেখাতো অঁ অ দেখাটো বেছি ভাল আৰু তেওঁ আ কোনটো কুঁৱাৰ পৰা পানী খাচিলে সেই কুঁৱাটো ধৰা দেখাব পাৰিবা
উম উম
অ এতিয়া প্ৰকল্পটোত সেইবিলাক নাই আগৰ ইয়া কীৰ্তন ঘৰত আছে। আকৌ তেওঁ অ তেওঁৰ চৰণ আহ দুখানি ইমান ধুনীয়াকে থৈ দিছে তেওঁ চৰণ দুখানীও ধৰক চাব পাৰিব
উম
দেখুৱাব পাৰিবা যে এয়া শংকৰদেৱৰ মানে পদ চিহ্ন আছে আছিলে এয়া অঁ সেইখিনি দেখাব পাৰিবা
এতিয়া কৈহে থাকে সাঁচি গছ এইজোপা সেইজোপা কিন্তু দেখাতো নাই কিতাপতহে পাই আছে।
দেখা অ সেইবিলাক নি ধৰা দেখাব পাৰিবা তাত আছে আকৌ দৌলত দৌলত লৈ যাব পাৰিবা দৌললে অলপ দূৰ হয় কীৰ্তন ঘৰ পৰা
নিব লাগিব এতিয়া তো দূৰতো চাই থাকিলে নহ'ব নহয় এতিয়া ল'ৰা ছোৱালী এইখিনি সময় ন এইখিনি সময়ত সিহঁতে এতিয়াহে শিকা সময়
অ শিকা সময় সিহঁতৰ এইটোৱেই এতিয়া সিহঁতৰ স্মৃতি শক্তিবিলাক বহুত প্ৰখৰ এতিয়া তুমি যিটো কোৱা অ সিহঁতৰ সেইটোৱে তাৰমানে মনত ৰৈ যাব অ মাহঁতে আমাক লৈ আহিছিলে মাহঁতে আমাক চিনাকি কৰি দিছিলে এইটো দৌল ঘৰ এ টো দৌল হয়, এয়া কীৰ্তন ঘৰ।
উ হয় হয় তাকে মই বোলো লৈ যাম দিয়া খালি গৰমৰ বন্ধতটো দিয়ক সকলোবোৰ দেখুৱাই আনিমগে তাক
অ দেখুৱাই আনিবা গোটেইখিনি বুজাই দিবা।
উম
ভালো লাগে নহয় আৰু হেৰি কৰিব পাৰিলে উ মানে দেওবাৰ দিন টোত নাযাবাই দেওবাৰে বহুত মানুহ হয়
ভিৰ হয় ন
বহুত ভিৰ হয় চব মানে স্কুল কলেজ বা অফিচ বিলাকত বন্ধ থাকে ন সকলো পৰ্যটকবিলাক সেইদিনাখনেই যাবলৈ বেছিকে হেঁপাহ কৰে
আকৌ সেই দিন টোতহে ভালাগে মানুহ বেছি হ'লেহে ভাল লাগে
বেছি মানে এনেও মানুহ থাকে আৰু এতিয়া গৰ্মবন্ধত দিয়া লগে লগে যেতিয়াই তেতিয়াই তুমি মানুহ পাবা অ মানুহ ইমান আ মানে প্ৰত্যেক দিনাই থাকে কিন্তু এতিয়া গৰ্ম বন্ধত বুলি কওঁতে ধৰক প্ৰত্যেক দিনা খনে থাকিব অ ন
যাব লাগিব লৈ যাব লাগিব
অ এতিয়া আনিবা এনেও স্কুলৰ পৰা ধৰক নিয়ে শিক্ষামূলক সিহঁতৰ ভ্ৰমণবিলাক ন
নিয়ে নিয়ে।
উম, হ'লেও এতিয়া ইয়ালৈ যদি নিয়া নাই অ' তুমিয়ে ঘৰত নিজে লৈ আহিলা, মাক দেউতাকৰ লগতে আহিলে, আহি গোটেই খিনি দেখুৱাই দিলা, চিনাকি কৰি দিলা ন'।
উম, স্কুলৰ পৰা এতিয়া খন্তে সময়ৰ কাৰণে হে নিয়ে কিন্তু আৰু পতা পত দেখুৱাই আৰু লৈ আহে, এতিয়া যদি লৈ যাওঁ ভালকে বুজিবও পাৰিব ন'।
অ' সিয় অকলে তেতিয়া লৈ যোৱাৰ পিছত তাক সকলোখিনি এটা এটাকে বুজাই দিব পৰা যায়।
উম।
এইটো শংকৰদেৱে কি কৰিছিলে ইয়াত, এওঁ কৰে বা ইয়াত আ, কীৰ্তন ঘৰত মানে কি কৰিছিলে, দৌলত কি কৰি ছিলে তেওঁ, গোটেইখিনি তুমি বুজাই দিব পাৰিবা কিন্তু মানে কি হয় আ, যেতিয়া স্কুলৰ পৰা যায়, বহুত আ, ল'ৰা ছোৱালী যায় ন'।
উ, উম।
সিহঁতক গোটেইখিনি গ্ৰুপ হিচাপে লৈ পেলাই শিক্ষকে বুজাই দিয়ে যে টো অমুক আছিলে, এইটো ন' কিন্তু তাৰ মাজতে কি হয় কোনোবাই ব টোতো নতুন এটা বস্তু দেখে, ইফালে চাই সিফালে চাই মানে অ' এই এইটোচোন এইফালে অমুকটো বস্তুহে দেখিছোঁ, এইখিনি জেগা দেখোন ভাল লাগিছে। হয়তো কোনবা এটাই মন দিলে, কোনোবা এটাই হয়তো মন নি দিবও পাৰে শিক্ষকৰ কথাত, অ'। অকলে লৈ গ'লা, গোটেইখিনি দেখালা, তেতিয়া সি ভাল
এইটো কি বুলি সোধাৰ লগে লগে যাতে ক'ব পাৰি, এতিয়া ধৰ হেৰিবলাকৰ আচাৰ্য বিলাকক সুধিবও নোৱাৰে কিছুমান ক ৰগে, বেলেগে কথা পাতি থাকিব, সেইটো কাৰণে লৈ যাম এইবাৰ তাক। গৰমৰ বন্ধ
হয় সিহঁতে
অ' উঠি ক'লে আকৌ গালি দিব নেকি, আকৌ বা বেলেগৰ লগত কথা পাতি থাকিলে মাতিম, জানো চা মাত নিদিব নেকি হে
নিদিব নেকি, অ' তেনেকুৱা এটা সিহঁতে কনফিউজতো থাকে ন'। ভয় ভাৱ এটাও থাকে কিন্তু এতিয়া তোমালোক ক'লা নহয় সি কিবা এটা বুজি নাপালেও এই মই মাক শুধো ৰচোন, মায়ে যে এইটো কৈছিলে মই আৰু এইটো দেখোন বুজিয়ে নাপালোঁ, মায়ে কি ক'লে বা দেউেতাই এইটো কি চলে তোমাক আকৌ খৰচী মাৰি সি সুধিব বা সি বুজিবলৈ ব্যৱ মানে চেষ্টা কৰিব।
চেষ্টা কৰিব।
অ' তেতিয়া সি ভালকে বুজি পাব বস্তু টো আৰু মানে কি একাদিক্ৰমে সি, অ'।
অসমীয়া ল'ৰা ছোৱালী হৈ যদি সেইখিনিকে নেজানে
অ' সেইটোৱে। অসমতে এতিয়া আমি বাস কৰি পেলাই যদি শংকৰদেৱ কোন মাধৱদেৱ কোন অ' সেই গুৰুজনা অ' গুৰুজনাৰ কথাই যদি নাজানে ডাঙৰ কথা কোনে মানুহে দেখোন বাহিৰৰ মানুহেও আজিকালি আহে গুৰুজনাৰ কথা গম পোৱাৰ পিছত অলপ। চলপ চাবলৈ জানিবলৈ ন'।
উম।
কিন্তু আৰু আমি অসমৰ মানুহ হৈ যদি বা ঠাই মজিয়াতে থাকি যদি ল'ৰা ছোৱালীয়ে যদি হেই সিনি। সেই নাজানেটোতো বহুত লজ্জাজনক।
উম উম সেইটোৱে। সেইকাৰণে প্ৰতিটো ল'ৰা ছোৱালীক আচলতে দেখুৱাব লাগে এইবিলাক আহ। শিক্ষামূলক ভ্ৰমণ কৰিবই লাগে।
উম। সেইকাৰণে তুমি গৰমৰ বন্ধত লৈ যাবা সিফালে সি এনেও যাওঁ বুলি কৈছে যেতিয়া।
উম উম কৈয়ে আছে সি কৈ আছে মা এবাৰ যাম দেই মই বোলো অ লৈ যাম।
অ নতুনকে প্ৰকল্পটো যে বহাই বনাইছে সেইটোও কিন্তু বহুত ধুনীয়া লাগে মই কিন্তু যোৱা নাই প্ৰকল্পটো চাবলৈ।
কিন্তু এই মই হেৰিতহে চাই আছো মোবাইলত।
অ মোবাইলত দেখিছো টিভিতো দেখি আছো।
উম। নি সেইটো এটা বেলেগ হেৰি যে নিজে গৈ পেলাই চাইয়ে অহাতো। তটো বহুত ধুনীয়া।
ফটোত দেখাতকে আৰু নিজে চোৱা আৰু গুৰু আসনখন ইমান ধুনীয়াকে বনাইছে। এতিয়া ধৰক তাক এতিয়া বুজাই দিব পৰা যাব যে এইখন গুৰু আসন হয়।
এইভাগ আসনৰ মানে আকৃতিত এইখন ডাঙৰ কে গুৰু আসন খন বনাইছে। আকৌ খোল বনাইছে তাল বনাই তাল অ অ সেইবিলাক বনাইছে সেইবিলাকো তুমি ধৰা তাক দেখাই পেলাই বুজাই দিব পাৰিবা এইটো কি কয়।
আজিকালি ল'ৰা ছোৱালীয়েতো সেইবোৰ সোধেই এ কি কি এইটো কি নো মা এনেকে সোধে।
অ সেইটো কাৰণে এতিয়া সি তাত‌ অ সিহঁতে গৈ বেয়া নাপাব তাত মানে কি প্লেচটো বহুত ধুনীয়া আৰু অ খেলিবলৈ কৰিবলৈও কিবা পাৰ্ক নিচিনা আছে যে তাত অলপ
অ তাতো দেখিছো খেলিবলৈ হেৰি কাৰণে সুবিধা আছে। বা হেৰি নহয় মানে কি ল'ৰা ছোৱালীয়ে গৈ পেলাই বৰ নহয় কেতিয়াও। আৰু জান এইবিলাক অ খেলিলে সময় খিনি তাতে পাৰ হৈ যায়গে।
আৰু সিহঁতে যদি অকণ শিক মানে কিবা এটা বস্তু শিকা আগতে যদি অকমান আকৌ খেলিবলৈও মানে সুবিধা পায় তেনেকুৱা এডোখৰ জেগা সিহঁতে মানে খুব ফূৰ্তি পায়। সেইটো কাৰণে সিহঁতৰ আগ্ৰহতটো বেছি বাঢ়ি যায় তেতিয়া আকৌ মানে দ্বিতীয় দিন আকৌ সিহঁতে তালৈকে যায়। যাওঁ বুলি ক'ব মানে।
হ'ব য়ে।
উম আৰু নিবও লাগে এইবিলাক নি পেলাই এতিয়াৰ পৰা সিহঁতক অকণ অকণ অকণ অক
অকন অকনকে দেখুৱালেহে বুজি পাব কিতাপত যিমানেই নপঢ়ক। সেইটো মান সেইটো কিন্তু চাবচোন অ একজামত আহিলে অ তাৰমানে সেইটো টো তেতিয়া যদি চাই গৈ পেলাই শিকে নহয় তেতিয়া পতককতে মনত ৰাখে আৰু কিতাপত পঢ়াটো পতকতে মনত নাৰাখে।
উম নাৰাখে এই কিতাপত পঢ়াতো এনেকে অ কিতাপত থকাত। তো অ কিতাপত থকাটোৱে অ দেখি অহাতো হয়তো দেখি অহাটোৱে সিহঁতৰ চকুৰ আগত ভাহি যাব তাৰমানে বস্তুটো অ ভাহি যাব দেখাইছিলে অ কিন্তু কিতাপত থকাতো পঢ়াটোহে এইটো পঢ়িছিলো কি পঢ়িছিলো অকনমান উ মোক মানে মাইণ্ডটোলৈ নাহে কোনোবা এটা সময়ত কিন্তু যেতিয়া চকুৰ আগত দেখি অহা বস্তুটো প্ৰেক্টিকেলি সেই চকুৰ আগত ভাহি আহিব ন
ভাহি আহিব অ লিখিবলৈ সুবিধা পাব আৰু তেতিয়া নপাহৰেও সেইটো কুৱেশ্বনৰ এনঞ্চাৰ যে সেইটোৱে সি কেতিয়াও নেপাহৰে
আৰু সি নিজে ধুনীয়াকে মানে কিতাপতকে সি বহলাই লিখিবহে পাৰিব
উম
কিতাপত লিখাতকে সি যদি নিজে ভাববিলাক বহলাই লিখিব পাৰে তেতিয়া নাম্বাৰটো অকণ বেছিকৈ পায় ন।
উম উম হয়। বুজি শুনি লিখিলে বহুত হেৰি হয়
উম
কিন্তু কিতাপৰ পৰা চাই লিখা হওক বা মুখস্থ কৰাটো নহয় বুজি পেলাই লিখটোহে হেৰি কথা
পেলাই লিখাটো বুজি পেলাই যেতিয়া নিজৰ মাইণ্ডত বস্তুটো সোমাই যাব সি বস্তুটো বহুত ধুনীয়াকে মানে সজাই লিখিব পাৰিব কিতাপত যিটো থাকে কিতাপত থকা আখৰে আখৰেহে লিখি যাব
অ
কিন্তু সিহঁতৰ এনে উম মাইণ্ডত যিটো আহিব চকুৰে দেখিব সেইটোক সজাই লি খোতে বেছি ধুনীয়া মানে পৰিপাটি হৈ যায়
অ সুৱলাও হৈ যায় পঢ়িবলৈ হয় নে নহয় আৰু মাষ্টৰে গম পাই যে সেইটো অ প্ৰেক্টিকেলি ধুনীয়াকে লিখিছে তাত মাৰ্কটো বেছি আহে সিহঁতৰ
অ ঠিকে আছে দিয়ক এতিয়া ৰাখিছো অ অ
অ ঠিক আছে হ'ব দিয়া